হেল্ল' হেল্ল' হেল্ল' সুধিছেনে হেল্ল' হেল্ল' হেল্ল'
চ
অ শুনিছো শুনিছো হেল্ল' হেল্ল' হেল্ল' শুনিছা হেল্ল' হেল্ল' শুনিছা নে
নেটৱৰ্ক পোৱা নাই তোমাৰ হটো
তয়া শুনিছা ঘুৰিছা নে এতিয়া শুনিছান এ তোমাৰ এনেকে তছেকেড হেণ্ গাড়ীৰ বিষয়ে মই তোমাক সুধিব কাৰণে ফোন কৰিছিলো
অ কোৱা
এ মানে কেনেকাে কি ললে ভাল হ'ব সেইটোৰ ওপৰত মই কে হেণ্ গাড়ী ফোন কৰিছিলো
অ কি ছেকেণ্ড হেণ্ড গাড়ী লম বুলি ভাবিছা নেকি
অ ছেকেণ্ড হেণ্ড গাড়ীখন ল'ম বুলি ভাবিছিল বুজছা ছেকেণ্ড হেণ্ড গাড়ীখন ল'ম বুলি ভাবিছো সেইটো কাৰণে মানে মই ছেকেণ্ড হেণ্ড স্কপিঅ' দুহেজাৰ ঊনৈশ মানৰ মডেল পোৱা হয় এছ টেনখন
এচ টেন তুমি দুহেজাৰ পোন্ধৰ মডেলহে পাবা
দুহেজাৰ পোন্ধৰ নেকি মানেেন গাড়ীখন এনে ভাল নে তুমিানা নেকি তাৰ বিষয়ে সেইটো কাৰণে ফোন কৰিছিলো মানে
অ গয়ছ যেন গাড়ীখনল ডিজেল ইঞ্জিন হয় যেতিয়া এমহকৰ
সেইখনোতো হেৰি এইটো ইটো এইখনতো ইউৰিয়া সোমাব নালাগে ন
নাই নাই নাই বি এছ ফ'ৰৰ গাড়ী হয় এখন বি এছ ফ'ৰৰ ইউৰিয়া নালাগে মান বি এছ ছিক্সৰ গাড়ীতহে ইউৰিয়া দ কাৰ স্কুৰত এখন পুৰা ৰ ইঞ্জিন পাৱ মানে পুৰা পাৱাৰফুল গাড়ী আৰু
অ', তোমাৰ এনে কোনম্বা চিনাকি আছেনে এনেকৈ এষ্টেঞ্চ ষ্টেঞ্চ ক প্ৰিয় বেচা কোনমবা
তোমাৰ হেৰিত অ', গুৱাহাটীত আছে বাৰু চিনাকি। এই মেঘালয়ত তুমি গাড়ীখন ক'ৰ পৰা লম বুলি ভাবিছা এনে।
মই ধৰ গাড়ীখন অলপ কমত বিচাৰিছিলোঁ।
তুমি যদি কমত লোৱা মানে যদি কমত লোৱা অৰুণাচলৰ পৰা নহ'লে মেঘালয়ৰ পৰা ল'বলৈ ট্ৰাই কৰা বুজিছা।
অৰুণাচলৰ পৰা ন'।
অৰুণাচল নহ'লে মেঘালয় ত' মানে সেইবিলাক সেইবিলাকৰ তোমাৰ ধৰা একো ৰোড টেক্স নাকাদে ন'। তেৰ গাড়ী বিলাক মানে কমতে পায় আৰু এ মানে কমতে এৰি দিয়ে এ এম এল আৰু তোমাৰ এয়াৰৰ গাড়ী বিলাক কলতে এৰেল
কমতে এৰে ন'। উম, অ', তাকেই ভাল তাকে ভাবিচো চিনাকি নাই নহয় তেনেকে।
চিনাকি তোমাৰ চিনাকিটো হৈ যাব মোৰ বাৰু অৰুণাচলৰ এনেকে মানে ল'ৰাজনৰ চ তাৰ অলপ আছে মানোলত পাতিছো মই গাড়ী চাডাৰী কথা পাতি ছো ই মানে তাৰ মোৰ এটা চিনাকি আছে কিন্তু এতিয়া মেঘালয়ৰ হে তেনেকে চিনাকি কি নাই নহয়।
ন' গালো চিনাকি নাই ন'।
তাতো তুমি গৈ পেলাই ছেকেণ্ড হেণ্ড দিলে অকমান মানে ভিজিট কৰিব লাগিব চাব লাগিব চব চাই তমাৰ ইঞ্জিন টেষ্ট কৰিব লাগিব। বা গুৱাহাটীতো এনেকুৱা বহুত চচ আছে মানে ছেকেণ্ড হেণ্ড ডিলাৰ আছে য'ত মানে ভাল ভাল কমত দি দিয়ে মানে। গাড়ীবোৰ
অ'। এনেই কথাটো শুনাচোন এনেই এছ টেনখনৰ গাড়ীখনৰ ফিউচাৰ্ছবিলাক কেনেকুৱা মানে তমি জানা নেকি?
মানে তোমাৰ অ', মানে ফিচাৰচ গলে তোমাৰ এতিয়া কেনেকুৱা হয় তুমি এতিয়া এছ ইলেভেন বা এক্স টেনখন সেবিলাক স্ক'ৰ্পিঅ' বিলাক মানে ধ ধৰা থকা
হম।
বা ভেটটড চট হওঁক পাৱাৰ এক চিট হওঁক বা এইবিলাক মানে বা ডিজাইনিছ ইণ্টেৰিয়াৰ এইবিলাক মানে ইমান বিলাকত দেখিবলৈ নোপোৱা তুমি এইবিলাক খালি তোমাৰ এনেকুৱা ৰ পাৱাৰ আৰু এটা মানে ফিল আৰু বাষ্ট
অ', মানে মোৰ মানে স্ক্'ৰ্পিঅ'খন বহুত দিনৰ পৰা লম লম বুলি ভাবি আছিলো তেনেকে মানে পোৱা নাই ক'তো সেইটো কাৰণে তোমাকো কলটো কৰিলোঁ তুমি বোলো অলপ জানা মোক। লগৰ এটাও কৈছিল মানে ই এনেকে জানে বুলি সেইটো কাৰণে তোমাক কলটো কৰি সুধিলো ধৰ
কি কৰিলা?
মানে স্ক'ৰপিঅ' গাড়ীখনো ভালেই আছে ন গাড়ীখনতো বেয়া নহয় ন গাড়ীখনটো ভাল।
গা গাড়ীখন ভাল ভাল এইখন অ', গাড়ীখন ভালেই বোলো।
অ'।
মাহিন্দ্ৰাৰ গাড়ী হয় যেতিয়া ইমান চেল যোৱা গাড়ী বহুত ভালেই হ'ব।
এই ক'লা কালাৰ এখন ল'ম বুলি ভাবিছো বুজিছা।
কলাখনন বেয়া নহ'ব। ক'লাখনন ভালেই হ'ব তুমি এটা কাম কৰা নহ'লে তুমি এচ ইলেভেন তুমি চাব পাৰা। ক্লাছিকখন নহয় নৰ্মেল এছ ইলেভেনখন
অ এই নৰ্মেল এছিলৈফেন আছে জানো
ক্লাছিকখনো বি এছ তোমাৰ দুহেজাৰ তেইশৰ পৰা ওলাইছে।
ক্লাছিক ঘন দুহেজাৰ তেইছৰ পৰা ওলাইছে। বি এছ ফ'ৰৰ এছ ইলেভেন আছে নেকি? মই সেই কথাটো আজিহে গম পাইছো দেই।
অ বি এছ ফৰচভেন আছে তোমাৰ এইবিলাক ভিডিঅ' চিডিঅ' বিলাক চাবা। দপাংগুৰ চুতীয়া বোলে এজন আছে তেওঁতাতো বিজ পুৰলে হৰি আছিলে। ইলেভেনখন আছে মই এছ ইলেভেনখন মানে নৰ্মেল আছিল তাৰপিছত ক্লাছিকখন উলাইছে দুহেজাৰ তেইশৰ পৰা তাৰ মানে অলপ আগফালৰ গ্ৰিল চেঞ্জ কৰিছিল
উ ক্লাছিকখন ভাল লাগে দেই তাকে বহুত দিনৰ মই প্লেনিং কৰিঁ মানে বহুত দিনৰ পৰা প্লেনিং কৰি আছো বুজিছা বহুত দিনৰ পৰা প্লেনিং কৰি আছো। মানে স ল'ব পৰা নাই পইচা অলপ অসুবিধাৰ কাৰণে মানে লোন এটা এপ্লাই কৰা আছে। সয় মানে সেই লোনটো মানে চেংচন হৈ গলে মানে মই গাড়ীখন লৈ আহিলো হয়। কাৰণে আকৌ এছল এম ফেল বিলাকৰ দামো বহুত বেছি ক যে সেইটো কাৰণেও।
নামটো হয় মানে ক্লাছিকৰ দাম আছে। দেই লেছ ইলেভেনৰ দাম আছে। তুমি এছ টেন বা এছ চছেভেন বা কি আছিলখন এ চিক্স নে প্লাচ কিবাখন চল কেইখনো ল'ব পাৰা এয়া কনভাৰ্ট কৰি ল'ব পাৰা তুমি এভেনলৈ।
হয়।
বাৰু কোৱাচোন।
মানে এইটো কি বুলি কয় এচ। ইলেভেন খত যে এটা এ টেন খত যে ইউৰিয়া নালাগে এ ইউৰিয়া লাগে সেইটো কি মানে
এছ ইলেভেনখনত ইউৰিয়া নালাগে। এছ ইলেভেন ক্লাছ ছিক্স খত ইউৰিয়া লাগে।
ক্লাছিক খনৰ যে ইউৰিয়া লাগে
বাচিকখন মানে বি ইউৰিয়া লগাৰ কাৰণ এটা আছে। মানে তোমাৰ এতিয়া কি হয় সেইখন হ'ল ৰ ইগিত আৰু চাব গলে এতিয়া ইজিত বিলাক আপডেত কৰি কৰি আনি আছে। যেতিয়া চবৰে যেতিয়া আপড্ৰেট কৰিছে সেইটো হিচাপত মানে গেছ চিক্সৰ বিলাক মানুহে দেখাইছে যে এইটো মানে পলিউচন নহয়। আৰু ইউৰিয়াটো হৈছে যাতে গাড়ীখন মানে কিবা পলিউচন চলিচনৰ মানে ধৰা তোমাৰ মানে কিবা কাৰণ দৰত ই চিকছৰ গাইডত মানে ইউৰিয়া লাগিব বুলিটো বনাইছে কি মানে ৰ ইমান কথা মই নাজানো আৰু খালি মই জনামতে খালি গাড়ী চলিবলে বা বেছি নহ'বলে তেনেকুৱা কাৰণে কিবা ইউৰিয়াটো হেৰি কৰিছে এতিয়া তোমাৰ ইউৰিয়া টোতো বহুত মেণ্ডেটৰ এতিয়া জানাই গাড়ী মানে চিট মাৰি দিব যদিও আউলীয়া নহয়
উম এইটো হোৱাৰ পৰা ভালেই হৈছে ন।
চাব গ'লেতো এফালৰ পৰা ভালো এতিয়া বেয়া এতিয়া চোৱা তুমি এতিয়া ইউৰিয়া এক্সট্ৰা খৰচ এটা থাকিলে। তুমি কিমান ভৰাব লাগে বিশ লিটাৰ নে কিমান সেইবিলাক ভৰোৱা আছে তাৰপিছত ঘ ক'বাত যদি তুমি টিপত যোৱা বাই চান্স ইৰিয়াতটো খতম হৈ য তাপা গাড়ী কেনেকে চলাবা তুমি তাতে তেলটোতো ব মই ইউৰিয়াত আকৌ ক'ত ভৰা বা কি কথা সিবিলাক বহুত মানে প্ৰশ্ন আহি পৰে মাজত।
সেইটোতো হয় বাৰু দে দেই ইউৰিয়া কিন্তু ইউৰিয়াটো পৰা হোৱা পলিউচনটো মানে কম কৰে সেইটো মই শুনিছোঁ দেই মানুহৰ মুখ
পলিউচনতটো বাৰু পলিউচনটো কথা মানে এনেকে গম নাপাওঁ এতিয়া একফালৰ পৰা যদি এখন গাড়ীয়ে পলিউচনটো কম কৰিছে ফাল ফালপাৰ আৰু পলিউচন বাঢ়ি গৈ আছে।
সেইটোয়ে গাড়ী মটৰ সেইটো কাৰণে আজিকালি আজিকালি এইটো হেৰি গাড়ীতটো কিমান চনৰ পৰা বন্ধ কৰি দিব বুলি তাৰমানে হেৰিয়ে কৰিছে ঘোষণাই কৰিছে। এ পেট্ৰল ডিজেলৰ পেট্ৰল ডিজেলৰ বাইকবিলাক এনেকে।
এতিয়া সেইটোয়ে এতিয়া। কিমান খিনি সত'ব কিমান খিনিয়াতটো গম নাপাও বাৰু এতিয়া চাব গলে মানে কি হয় তোমাৰ ত এতিয়া আমাৰ ইণ্ডিয়াত মানে ধৰিব গলে আমাৰ ভাৰতত চবতকে বেছিকে মানে ধৰ পুৰণা পুৰাণা গাড়ী চেভে্ন্টিন এইটি পা্ৰচেন্ট আছে বুলি কব পাৰি। আছে তাৰ পৰাা যদি শ্বেয়াৰ গাড়ী যদি তেনেকুৱা কৰে। ধনী, ধনী মানুহ নতুন, নতুন গাড়ী উঠাব বাকী বেলেগ মানুৰ গাড়ী বিলাক কি মানুহে ভাঙি পেটি পেলাই দিব নেকি। কথাটো তেনেকুৱা মানে বুজিছা। কি হয় এতিয়া আৰু ভাল কৰি গৈ আছে কিন্তু কাল হৈ গৈ আছে ফালৰ পৰা। চবতকে ডাঙৰ একজাম্পল এটা আছে ইথেনলটো দেখি চাই আৰু কি
অ ইথানলৰপ পৰা গোটেই শেষ হৈ গৈছে ই ইথানলক মানুহে ভাবিছে ইথানত ভৰালে পলিউশচন পেট্ৰলৰ পৰা কম হৈছে কিন্তু ইথানলৰ কোম্পানী যোনটো যে পিঠাডল বনাইছে সেইটোৱে কিমান পলিউশন কৰিছে পানী দূষিত কৰিছে বায়ু দূষিত কৰিছে সেইটো মানুহে চোৱাই নাই।
সেইটোয়েতটো এতিয়া এইফালে গোটেই ওচৰে পাজৰে গাওখন গোটেইখন বিষাক্ত হৈ গৈছে। এতিয়া সেইখিনি জেগাত এতিয়া ল'ৰা ছোৱালী জন্ম হলে কেনেকুৱা কি এটা পৰিৱেশ হব বা সেইটো জেগাত যে সিহঁতৰ যিটো বেয়া মানে এটা ৰেডিয়েচন থাকে ন সেইটোত মানে পোৱালি কি হ'ব বেমাৰ আজাৰ হ'ব আগৰ পাই মৰিব তেনেকুৱাই হ'ব এতিয়া কাৰণ ইমান বিষাক টো এটা জেগাত আছে ন এতিয়া সেইখন আমাৰ ভাৰতৰ চবতকে ডাঙৰ হেৰি হৈ গৈছে বুজিছা নাই তুমা ভাৰতৰ চবতকে মানে বিষাক্ত গাওঁ বুলি সেইখন মানে এতিয়া ঘোষণা হৈ গৈছে ইথেনেলকোম্পানী চৰত যোনখন গাও আছে
অ', অ', মানুহে আমাৰ আমাৰ মানুহে এইবিলাক কথা এ হেৰি কয় যে মানুহৰ গো ভুল আছে বেলেগৰ দুখ দি লাভ নাই নিজৰ মানুহৰ
সেইটো জীৱ জন্তুৱে ন প্লাষ্টিক এইবিলাকৰ বা কিবা কিবি কিবা কৰে নেকি একো নকৰে মান মানুহৰ গাতে ভূল
মানুহৰ আগাতে চব চব যি হৈছে চব যত যি হৈছে মানুহৰ কাৰণে মানুহে গছ কাটিছে মানুহে ঘৰ বনাইছে মানুহে হেৰি কৰিছে মানুহে চব কৰি আছে বাকী কোনেও একো কৰাৱা নাই জীৱ জন্তুে প্ৰদূষণ কৰাকো নাই।
সেইটোয়েতো কিবা এটা নিয়ম উলিয়াইছে সেইটো নিয়মৰ মানে ফলত তোমাৰ বহুত গছ চছ কিবা কিবি কাটি কৰি অৱস্থা মানে ঘাহিল কৰি দিছে।
সেইটোৱে।
এইবিলাক চব বেয়া হৈছে আৰু ভাল কৰিবলৈ গৈ পেলাই চব কালহে হৈছেগে হয় ন নহয় তুমি তোমাৰ মতা মতো কোৱা ম ঘ হয়নে গছ কাটিনো কি ভাল কৰিছ তুমি কোৱা চোন
সেইটো এইটো একেবাৰে ভাল কোৱা নাই একেবাৰে ভাল কোৱা নাই এতিয়া দীঘলী পুখুৰীৰ গছকজোপা কাটি পেলালে মাজতে
হেই' ৰটো উম'।
বহুত বেয়া কৰি গৈ চৰকাৰে এনেকৈ কলে আৰু। আমাৰ পিছৰ প্ৰজন্মই কিমান দিন থাকিব ঠিক নাই। আগৰ মানুহ এশ বছৰ জীয়াই থাকে। থাকিছিল এতিয়া ইয়াৰ প্ৰদূষণ।
এই বা এইবিলাকত চব অৱস্থা বেয়া হৈ গৈছে, মানুহৰ মানে কি হয় জানা এইবিলাক মূল মানে মানুহে নিজেই কৰি আছে বেলেগক দুখ দি লাভ নাই। নিজে ভুল কৰিছে বা কিবা গছ কেইডাল মান কাটিছে, সেইকেইডাল হেই সেইটো হিচাপত বেলেগ এজোপা মান গছ ৰুব লাগে। সেনেকে যদি নহয় এতিয়া পানী দূষিত হৈছে, বায়ু দূষিত হৈছে আৰু কি দূষিত কৰিব এতিয়া আৰু চব মানে এতিয়া নষ্ট হৈছে, এতিয়া খাবলৈ এতিয়া ভূ পৃষ্ঠত পানীও কমি গৈছে গৈ। আৰু কিমান খিনি পানীৰ ত পানী মাত্ৰ তিনি পাৰ্চ পাৰ্চাৰ তাই খাব কেনেকৈ? বা কেনেকৈ চলিব? মানুহে গুৰুত্ব দিব লাগে ক'ত। ইমান ডাঙৰ ডাঙৰ চাবৰ মহা সাগৰ। সেইবিলাক পানী বা সেইবিলাক পানী কি কৰিব পাৰি তাত, কি কৰিব পাৰি সেইবিলাক মথা মাৰিব নাথাকিবি মাথা মাৰিছে এইবিলাক, ইথেনেলত বা মথা মাতিছে। মানে এইবিলাক বহন কৰা কোম্পানী কিবা এই এইবিলাকৰ মানে বেছি গুৰুত্ব দিছে এইবিলাকৰ লগত কিনো কথা আছে। এইবিলাকে কিবা কৰিব নেকি, হয় নে নহয়?
হয় চব মানুহে আমাৰ নিচিনাকৈ এনেকৈ ভবা হয় কথাই নাছিলে। বুইচা?
সাইতিয়েটো।
চবে চবেই চবে একে নাভাবে নহয়, চবে কিছুমানেতো পইচা বতলবত গছ কি চব কাটি দিয়ে। এতিয়া কি আছে?
সেইটোতো, গছ মানে মানুহৰ হা মানুহ মাৰি পেলাই পইচা ইনকাম কৰি আছে।
পইচা ইনকাম কৰি আছে, পইচাই মানে চব হেৰি কৰি দিছে বুজিচা। চবকে পইচাই লাগেই এতিয়া।
লাগিলে তাৰ বিপক্ষে তুমি যিয়ে কৰিব দিয়া আৰু।
অ', সেইয়াই পইচা দে মানুহ মাৰি দে তই যি ক'ৰ।
উম, এনেকুৱা এনেকুৱা এটা মানে পৰিবেশ আমি এতিয়া মুখৰ আগত দেখিবলৈ পাইছো নহয় মানে তোমাক। কি কম আৰু হয়নে? আমাৰ পিছৰ প্ৰজন্মই কেনেকে জীয়াই
যদি আমি যদি এতিয়াবা ভালকৈ নিশিকাওঁ আমাৰ প্ৰজন্মটোৰ পিছলৈ সিহঁত আৰু বেয়া হ'ব।
সেইটোৱে।